হেল্ল, ' অহ ভালনে?
ভাল ভাল।
কি কৰিছা?
এ আছো।
অ তাকেহে, খালো খালো চাহপাত। হেল্ল'? খাই পেলাই অকমান বহিছোহি পাই। তাকেহে বতৰটো ইমান বেয়া।
অহ।
বতৰটো এ ভাল, এ বেয়া।
তোমালোকৰ হাট মানে নে?
হাট মানেহে আমাৰ হাট মানিবলৈকে মানে কি আৰু ঘৰৰ নিয়ম খিনিহে। বাকীটো তোমাৰ আমাৰ আহ হা হা?
তাকে সুধিছো।
অ ব বৱাই খে ত মানিবই লাগিব দিয়াচোন। এটা ন মানিলে তোমাৰ দিগদাৰ হয় যে। আৰু আজি হে ৰাতিপুৱা বেলা পূজা ভাগ কৰা হ'ল আৰু তাৰ পিছতে এতিয়া তোমাৰ গোসাই ঘৰ একদম তলা আৰু।
অ'। এ মোৰ মানে কিনো দাত টো কিবা অশান্তি লাগি আছে। বৰষুণ দিয়াৰ কাৰণে কে নেকি?
অ অ।
ঠিক নাই।
গম পাইছো। তাকেহে, এনে তোমালোকৰ কোনোবা পৰিয়ালত সাত মনা মানুহ আছেনে?
কিয় মানে
উম।
কাম মানে কি আৰু এই যিখিনি মানে নামঘৰলে যাব নালাগে যেনেকে সেইটোয়ে আৰু।
নহয় নহয় মানে সেইটো কোৱা নাই। এই ধৰি লোৱা মানে আইতাহত বা বৰমাহত কোনোবা তেনেকুৱা আছেনে?
অ আইতাহতো ঢোকালে হেয়া।
উম গম পাইছ
নায়েই তেনেকে কোনো। তুমি জানানে ইমান মহ হৈছ এই বৰষুণৰ কাৰণে একদম মস্ত মস- ত মহবোৰ ভিতৰলৈ সোমাই সোমাই আহে।
উম তোমাৰ বৰষুণ বাহিৰত দি দিলে আৰু ম'হ সোমোৱা কথ
পিছে আজি ঠাণ্ডা বতৰ কি খাবা?
আজি ঠাণ্ডা বতৰ তোমাৰ আজি মায়ে এতিয়া বৰ্তমান মানে ৰঙালাও ভাজি বনালে। তাৰপিছতে তোমাৰ ৰঙালাও ভাজি বনালে মানে হেৰি ৰু টি খাবলে। লুচি বনালে তাৰ পিছতে মই লুচি নাই খুৱাবা অ মই ৰুটিহে খাইছো, তাৰপিছতে মালে লুচি বনালে তেনেকে আকৌ দেউতালৈও লুচি বনাই দিব। ৰঙালাও ভাজি তেনেকে খাই ভাল লাগে ন কে কেতিয়াবা জ্বলা চলা দি অকণমান।
অ ভাল লাগে, মই আ মই কিন্তু টো এনেকে উ হেৰি এইটো তোকে মাক ক'লে মায়ও কিন্তু লাগি মেলি থাকে কিন্তু আগতে সেইটো বেছি কৰিছিলে আজিকালি আকৌ আমাৰ মাহঁত তেনেকুৱা নহয় আমা হতে মানে এনেই তই বনাও মোৰ ভাগৰ লাগিছে তেনেকে থাকে
গম পাইছো আমাৰ বাওঁ সেই আমাৰো সে এ খালি মানে কি অথনি হে মাক ক'লো মই বোলো মায়ে সুধিলে কি খাবি পিছত মই বোলো মোৰ লুচি মই বোলো ৰঙলা ভাজি খাবলৈ মন গৈছে তাৰপিছত মায়ে বোলো ৰঙালা ভাজি তেতিয়া হ'লে চয়াবিন তয়াবিন দ এনেকা জ্বলাকে অকনমান বনা লুচি বনাওঁ আৰু মইতো আৰু লুচি নাখাঁওৱেই মানে মই লুচি টো প্ৰায় তোমাৰ এৰা নিচিনাই হৈছে আৰু
কিন্তু এতিয়া মানে মই হেৰি ৰাজমাহ বনাম আজি ৰাজমাহ
ৰাজমা অ
উম বহুত দিন হ'ল ৰাজমাহ খোৱা হল অকল ৰুটি ৰুটি ৰাজমাহ খাম বুলিয়ে আছো আজি কাৰণ বহুত দিন হ'ল খোৱা নাই মানে
ভাল লাগে মই হে আমাৰ সেই কালি তোমাৰ কালি দিনত ৰাজমাহ বনাইছিলা আমাৰ মানে কি ৰাজমাহ আৰু মটৰটো আমাৰ থাকে মানে অন্য থাকিলে আমাৰ ৰাজ ৰাজমাহ আৰু মটৰটো থাকেই মানে কি হয় সেই মইও ভাল পাওঁ তাৰপিছতে সেইটো কাৰণে ৰাজমাহ মটৰ মটৰ তো প্ৰায় থাকেই আমাৰ ঘৰত খালি কাবেলী বোদতো কম
কাবেলি বুটটো ভালেই লাগে বুজিছে
ভালেই লাগে কিন্তু আমাৰ ঘৰত মানে কাবেলি বুটটো অকণমান কম চলাটো বাকী তোমাৰ ৰাজমাহ চলে আৰু মটৰটো চলে খুব
কাবুলি বুটটো তুমি এই কেতিয়াবা বনালে এনেকে তুমি চাবাচোন কাবুলী বুটটো মানে ধোৰা তুমি বিলাহী চিলাহীটো মানুহে দিয়ে ন নমেলি অ তেতিয়া কি কৰিব লাগে বিলাহীটো ল'ম যেতিয়া নি মিক্সিত মাৰা যে কাবুলী বুটটো সিজাই তাৰ পৰা অলপ কাবুলী বুট লৈ হলেও আকৌ মিক্সিত মাৰি দিব লাগে
অ মই সে তেনেকে মৌ মাৰো‌ আৰু ধুনীয়া হয় আৰু চলে নিচিনা নিচনা হৈ যায় সেই তেনেকে মই বনাম উম তেনেকে মইও বনাইছো খালি সেই তোমাৰ কি হয় মানে দেউতাই বৰ্তটা ভাল দেউতাক গেছে দিগদাৰ কৰে। তোমাৰ কাবেলি বোত। তে দেউতাক গেছে দিগদাৰ কৰে সেইকাৰণে মানে কি হয় ইমানকে খোৱা নহয়।
অ অ।
আনিলেও মানে এনেকুৱা হয় আলহী দুলহী আহিলে বা ধৰি লোৱা আমাৰ এনে যদি বোলে কেতিয়াবা খাবলে মন গৈছে। সেই তেতিয়া আনিলে মই সেই। তেনেকেই বনাও মানে কি হয় সেই চলে নিচিনাকে বনালে তোমাৰ খাই ভাল লাগে। কিন্তু এনেয়ে তোমাক। সেই নৰমেলিকিয় যে বনাই থৈ দে তেনেকে ইমান টেষ্টটো নাহে।
অ।
উম সেই এনেই তেনে।
এ অকমান এনেও এইবিলাক বনালে অকমান হেৰি। গ বনাব লাগে। হোৱা নাই জুতি বুদ্ধি কৰিব। তেলে।
মোক আকৌ যিটো বস্তুৱে নহয় মোক অকমান জুতি বুটিটো লাগে জানে মই যধে মধে মই মানে খাব নোৱাৰো। সেই যিকোনে খাম। মানে মায়ে কওক কেতিয়াবা মানে আমাৰ মায়েও কোৱা মানে থাবি এই কন এই কণতে ইমান জুতি বুদ্ধি মই নহওঁ মই জুতি বুদ্ধি নহল। মোৰ মানে ভাতেই হওক ৰুটি বাজিয়ে মোক।
এ খাই মানুহকো টেষ্ট। মেনড। আপোনাৰ যদি টেষ্টে নাপায় মানে কি খাব তেন্তে।
সেইটয়ে আৰু এতিয়া কি হয় কিছুমানৰ ৰুটিৰ লগত যে। এই জাম বা চচ বা ধৰি লোৱা আছে। চাহ চাহ লৈ এনেকে সুধাক। খাই মোক সেইটো নহয় মোৰ মোক মানে লগত ভাজি বা ঘ।
মই খাব মই খাব পাৰো দেই লুচিৰ লগত। মই খাব পাৰোতে ম মই ভালদৰে। অ মা।
মোৰ আগৌ কিবা এটা লাগে মানে লুচিৰ লগত মই সেই তেনেকে মানে খাব নোৱাৰো মই বেয়া পাও মানে মোক কিবা এটা লগত মানে ভালকে হয় ভাজি নহয় ঘুগুন জাতীয় কিবা মোক মানে তেনেকুৱা। কিবা লাগে মানে।
নহ নহ আমাৰ সেইটোতো লাগিবই ন মই। কিন্তু খাওঁ মইতটো ভাল পাওঁ খাই কেতিয়াবা।
এইটো কি বুলি ক'য়। তোমাৰ সে মাজৰ।
সিহঁতৰ ঘৰলে আগতে যাওঁ খুৰীহঁতক ঘৰলে গলো বোলে মানে খুৰীয়ে লুচি বনাই আৰু স খুৰীহঁতৰ ওপৰত মানে অজচ্চ আচাৰ আছে অ এনেকুৱা ধুনীয়া আছে চণহ বনাই জুলকীয়া আচাৰ কিবা আ তাই আৰু ধেই থাকে গতিকে মানে মই বহুত ভাল পাওঁ খাবলৈ আৰু ধুলিলে মানে আৰু মানে কি হয় লুচিটো মই খাই ভাল পাওঁ মানে কেতিয়াবা নহ এনেও নিজৰ ওৰচৰত মন যায় বহুত কিবা এটা বস্তু খাবলৈ মন যায়
মন যায় মন যায় মন যায়
ব দে সি মানে পায়স আৰু হেৰি বেলেগত খোৱাহে দেখো এই চিনেমাত বিলাকত খাই ন যে এইবোৰ পায়সৰ লগত একদম লুচিৰ লগত খায় খীৰটো মানে পায়সটো মোৰ মানে এইটো মানে চাই চাই মানে মোৰো খাবলৈ মন গ'ল মই বনাই খাইছো নাৰিকল চাৰিকল দি সঁচাকে ভাল লাগিলে খাই
ভাল লাগে ভাল লাগে
উও
মোৰ আকৌ কি হয় তোমাৰ হেৰি
কিছুমান জুতি মানে ভাবিবলগীয়া মানে আকৌ
অ কবলে মোক খালি লুচিটো মানে কি হয় আৰু মই লুচি এনেকৈও ভাল পাওঁ গাখীৰ চাহত চেনি অকমা সৰহকৈ দি সেই তেনেকেও মই খাই ভাল পাওঁ অ লুচি লৈ পেলাই কিন্তু তোমাৰ মানে কি হয় এতিয়া মানে সেই মই লুচিটো অকণমান এৰি দিছো মানে কি এই বৰ তেলজাতীয় বস্তুবোৰ মানে অ বোলো অকমান মানে মানুজনি বডি টো কি হয়। শকত হৈ গলে নিজৰে বেয়া লাগে অ কোনোবাই কিবা বেয়া দেখা ভাল দেখাটোলে মতলবেই নাহে কিন্তু তুমি নিজে মানে নিজৰে কিবা ম মানে
হয় হয় মই আগতে শকত শকতে মোৰ মানুহে এনেকে কৈছে দেই তুমি প্লিজ আৰু শকত নহ'বা। মানে শুনি কেনেকুৱা লাগিছে আৰ তুমি প্লিজ আৰু শকত নহ'বা।
কি হয় মোক এতিয়া মানে
শকত হৈ গৈছিলো মই তেতিয়া মানে যেতিয়া মানে ক্লাছত চাওঁ নিজকে তেইতিয়া মইচোন খি- ক্ষিণেই কিন্তু ইট- সেই থকাতে কিবা এটা ভাইতিয়ে ভিডিঅ' বনাই আছিলে ত ভাবিব নোৱাৰাকে সে ভিডিঅটোত মই ওলালোঁ মানে। সি বনাই থকা ভিড- ভিঅটোত তাৰপিছত মোক কৈছে চা তো হাত- পোৱালিটোৰ নিচিনা লাগিছে। তাৰপিছত আৰু মই সেই ভিডিঅ'টো চোৱাৰ পিছত কিবাহে মন না একদম বাদ দিলোঁ বা কৰ।
আৰু নহয় কি হয় জানানে মোৰ মানে মই এতিয়া মানুহে কব দেই। মানুহে কব এই সজাই পৰাই কৈছে। কিন্তু মানে মোৰ ঘৰৰ মোৰ খানা দেখিলে মানে চবেই কব মোৰ আনকি বিশ্বাস কৰিবা মোৰ এতিয়া আমাক ঘৰৰ মানুহে কয় মানে ইমান জনী ডাঙৰ- ছোৱালী তো ভাত এইকেইটাইনে মোক মানে হাঁহে এই যে অন্নপাশনত যে সৰু যে কাহি বিলাক দিয়ে মোৰ ভাতৰ কাহি সেইখন হে আজি অলপ দিনৰ আগতে তোমাৰ আমাৰ জেঠাইৰ ল'ৰাটো তাৰপা তাৰ লগৰ দুটা আহিছিলে তাৰপিছত ভাত খোৱাকে তাহাত। ওম কিবা অফিচৰ কামত আহি পেলাই তছত মালৈ ফোন কৰিলে। মানে মাহী ভাত খামগৈ তাৰপৰা মে বোলে খাবিহি। তাৰপা বজাৰ জাৰ কৰি আ- নি মাংস মই বনালো তাপা মায়ে মাছ বনালো এনেকে এনেকে হ'ল। তাৰ পিছতে ভাতৰ কাহি খন মানে লৈ মই মানে মাছ চাছ নাই কাম অকল মাংস অকনমান ল পেলাই মানে ভাত খাইছো তাৰপা দাত তে তেতিয়া মানে উ জেঠাই লৰাটোৰ লগৰটাই কৈছে দেই তুমি এইখন মাক সুধছে অ মাহী এনে এ কাঁহীখন এ কেতিয়া আৰুনো তাৰপাছত তেতিয়া আমাক জেঠাই লৰাটাই কৈছে তই এতিয়া আহিবি ইহঁতৰ ঘত তই এক এইখন কাঁহিতে ভাত খোৱা দেখিবি আৰু এখন কাঁহিতে অন্ন পাশনৰে
এ মইয়ো আগৰ পাই মৌ অকণ আগতে অকন অকণ কাঁহীতে মই ভাত খাম মোৰ মানুহে মান মোৰ মানে চেহেৰাটো দেখি মানুহে ভাবে যে তুমি মানে এই মানে বহুত খাই দেই তাৰ পিছত মই মানে খীণা বলি যে মই দিনটো দিনটো নোখুৱাকে থাকো তেতিয়া কথাবোৰ নাখালে খিনাম কিন্তু নাখালে মানুহে নিখিনাই কমাই খালেহে খিনাই মানুহে অ তাৰপিছত আ মই মানে দিনতটো দিনতটো নাখাওঁ মই কি খাওঁ দেই আনাৰস খাওঁ আপেল খাওঁ মই মানে দুখ পৰীয়া ভাত নাওঁ সেইবোৰকে খাওঁ তাৰ পিছত। মানে মই ভাতকে নাখাওঁ ৰা ৰাতি ৰুটি খাওঁ দুপৰীয়া সেইবোৰ খা নেকে আমাৰ মায়ে কয় আপুনি মোৰ ছোৱালীজনীক দেখি পেলাই আপোনালোকে বহুত বহুত খাই বুলি ভাবে চাগে ন কিন্তু ই সচাকে নাখায় কিন্তু এতিয়াতো খিনাই গলো ন ইমান কথা নাই কিন্তু মানে মানুহে দেখি কি পেলাই সেইটো ভাবে মানে অ এহেতি ঠিক
সেইটোৱে আৰু মোৰ কি হয় জানা নাই মোৰ মানে ফাষ্ট ফুডে ফুলালে মোক তোমাক
এ ভাস্কুতে ফুলে ফাস্ক ফুডে এইটো তোমাক বুলিয়ে নহয় এইটো চবকে
অ আৰু এতিয়া মানে মই এৰি দিয়া নিচিনাই হৈছে আও
এইবা এইব এইবিলাক ইমান খাই নাথাকিবা ভাল
নাই নাই সেইটোৱে তাকেহে বাৰু দিয়া হ'ব তেতিয়া হলেড়্য হ'ব আৰু
হ'ব আৰু দিয়া
ঠিক আছে ঠিক আছে দিয়া, অ নিশ্চয় নিশ্চয় কৰিবা দিয়া হ'ব।